অ'! হ'! বাইদেউ কওঁক?
অ'! এই ফোন মাৰিছিলোঁ, ৰ'ব আপোনাৰ পৰা, কথা এটা জানিম বুলি।
অ কি বা কথা কওকচোন?
অ, এই মই মানে- ল ল'ৰাটোৰ মানে বাৰ্থডে আহিছে যে। তাৰপিছত মানে কেক এটা কেক- কেক এটা বনাব লাগে, মই বোলো বাইদেউ সুধু চোন বাইদে এনেকে কম লগোৱা কেক বনাব জানে নে কিয়ে নে- বোলে এক কেজি মানৰ কেক এটা। এক কেজি মানৰ বুলি ওজনৰ কেক এটা বনাব পাৰে নেকি?
হয় বনাব পাৰো এতিয়া ধৰক আপোনাৰ আধা কেজিত ধৰক- আজিকালি ধৰক চাই চাইন্স পৰে আৰু।
অ, দাম হৈছে ন বস্তু আজিকালি মানে দাম মানে এইটোয়ে হয় মানে- কণীটো বহুত দাম হৈছে যে।
হয় হয়, আৰু তাতে তাত মানে কি ম দাম হৈছে গাখীৰও দাম বাঢ়িছে।
অ, সেইটো কাৰণে। অ মোক মানে এক এক কেজি মানৰ ওজনৰ এটা লাগিছিলে আৰু।
অ এনেই ধৰক- আধা কেজিতক চাৰে চাৰশ এতিয়া আনোকক এক কেজি দিব এতিয়া ডিজাইনটো এতিয়া কেনেুৱা দিয়ে ডাইন আপেলেও দাম হয়।
অ ডিজাইন টো আৰু, হয় আৰু- অ কি ক্ৰীমটো কোনটো ক্ৰীমৰ দিব বা- আমাৰ আকৌ তাক আকৌ ত ল'ৰাটোক আকৌ ষ্ট্ৰবেৰী লাগে।
অ অ, ফ্লেভাৰ লৈবলৈও দাম আপোনাৰ চকলেটটো বেছি দাম আকৌ।
অ অ ফ্লেভাৰটো কথা আছে।
হয় হয়।
সেয়া তাকে যদি আৰু ভাবিছো আপুনি যদি পাৰো বুলি কয় আপোনাক- তে দিম নোৱাৰিলে মানে মই তেতিয়া বেলেগ আৰু এখন আৰু হোটেল এখনতে অৰ্ডাৰ দি দিম আৰু।
অ', নাই নাই পাৰিম পাৰিম। আপোনালোকে মোক ডিজাইনটো দি পঠাব আৰু, কেনেকুৱা ডিজাইনৰ লাগে।
অ', অ', কি বোলে আজিকালি বোলে কি দুইটালা নিচিনাকৈ দুটা ষ্টেপৰ যে।
অ', অ', দুটা থঠাকৰ আৰু।
অ', অ', দুটা চাকৰ আৰু।
এতিয়া ষ্ট্ৰবেৰী হলে স্পাইডাৰ মে ৰে লাগে নে নে দৌৰি মনৰে লাগে, লৰা মানুহ নহয় আকৌ।
অ', অ', অ', সেইয়া দৰি মনতটো বেছি ভাল পায় আৰু।
অ', অ', তেনেহলে মই বনাই পেলাই থৈ দিম বাৰু।
অ', অ', অ', মই সেই- সেইকাৰণে আগতীয়াকৈ বাৰু জানি ললো, মানে এই বেছি- এই বেছি মানে এই গৰমত মানে বেছি ডাঙৰ নকৰোঁ আৰু এই মানে- তাৰ লগৰ বন্ধুকেইটা ওচৰৰ।
হয়।
সিহঁত কেইটাক মাতি দিবা আৰু। আকৌ তেহেতৰ খুৰা একহতৰ আছে বৰ্তাকৰহতৰ ল'ৰা ছোৱালী আছে আৰু- এনেকেই মিলাই পেলাই অ', পৰিয়ালতটো থাকিবে আৰু জেঠাই হেতে আছে আৰু।
হয়ঁ ভাত খুৱাব নে পুৰি খুৱাব নে লুচি পুৰি খুৱাব।
তাৰমানে ভাবিছো লুচি পুৰিহে খুৱাম আৰু দেই দে ভাতটো খুৱাবলৈ দিয়কচোন মানে গৰমত মানে আৰু ইমান ভেজাল কৰিবলৈ বিচৰা নাই আৰু। আৰু ৰন্ধা বঢ়া কথা আছে নহয় অকলশৰীয়া মানুহ ৰান্ধিব কৰিবলৈ অসুবিধা হয় তাকে বান্ধিছিলোঁ আৰু লুচি পুৰিকে বা লুচি ভাজিকে খুৱাই দিম।
মানে পিছবেলাহে হ'ব আৰু। ন সন্ধিয়ালৈ হ'ব ধৰক মই দুপৰীয়া সময়তে দি পঠিয়াম কেকটো।
অঁ, প পনীৰ তৰকাৰী পনিৰ চবজি এখন বনা নামাৰু বুটৰ দালি বনাম আৰু মিঠাই হওক বই আৰু কেক আৰু এনেকেই কৰি পেলাই আৰু তাৰমানে বাৰ্থডে' উইচটো কৰিম আৰু।
হয়ঁ হয়ঁ। আপুনি পনীৰ লাগে যদি মোৰ পৰাই লৈ যাব পাৰিব মই গৰু পোহো যে মানে পনীৰৰ অৰ্ডাৰো লওঁ আৰু।
অঁ হয় নেকি ভালেহে তেতিয়াহ'লে একে ঠাইতে যেতিয়া মই আৰু দুটা বস্তু পাওঁ। মইতো আৰু তেতিয়া হ'লে বেলেগত আৰু বিচাৰিব নালাগে নহ লে আৰু চাওকচোন বাৰু অৰ্ডাৰ দি ফুৰিবলৈ আকৌ মই বেলেগত অৰ্ডাৰ দিব লাগিব ঠিকে আছে আপুনি মোক মোৰ কাৰণে পনীৰো এক কেজি মান দিব।
হয়ঁ হ'ব বাৰু আপুনি ক'ব আৰু। তেনেহ'লে ধৰক পনীৰখিনি ধৰক মই তে
আপুনি চাগৈ তেতিয়াহ'লে আৰু দৈও অলপ দিব পাৰিব চাগৈ ন। দৈ এ দৈও পাচ পাচ লিটাৰ মানৰ দিব এতিয়া মনে গৰম নহয় দৈও মানে হৰি কোলাটোৰ লগত দৈ দিম বাতি। মানে সকলোৱে খাই পেলাই ভাল পাব আৰু। অঁ, যো তথাপিও মানে ভা আহ। অঁ ভা-ভাত টো যেতিয়া কৰা নাই যেতিয়া মানে অকমান নাস্তাকে ভাল কৈ দিম বুলি ভাবিছোঁ আৰু।
হয়ঁ হয়ঁ!
অহ আহে হেৰিয়ে আৰু তাকে মানে
মোমাইক সতৰ ঘৰৰ মানুহক মাতিব নে নামাতে হয়ঁ।
তাকে চিন্তা কৰিছোঁ দিয়ক আৰু মোমাইহঁতৰ ঘৰৰ মানুহ মাতিবলৈ পিনে আইতাই কৰ গাত টো ভাল নহয় আকৌ সিহঁতে মানে
এতিয়া ধৰক মাতিলে আপোনাক আকৌ ভাতৰ খৰচটো আকৌ আহি যাব।
আহি যাব এই কাৰণেই মানে ভাবিছো এইবাৰ মমাইক হঁতৰ ঘৰ পিনে নাযাওঁ নেকি? কি অলপ দূৰো যেতিয়া সিহঁতো আহিবও নালাগে ইয়াৰ ঘৰ সেয়া হেৰিতে মানে ওচৰৰ খিনিকে আমি আৰু যিখিনি আশে পাশে আছোঁ। তো আৰু তেনেকে আৰু কৰোৱা আৰু।
হয়ঁ হয়ঁ
মে বেছি বহল কৰিব গ'লে আৰু আপোনাৰ চচোন মানে এটা পাৰ্টিক যদি ভাত। খোৱাই এটা পাতিক নাচ তাকা দেখিবলৈ বেয়াও লাগিব দিয়কচোন অ বেয়া লাগিব ঘৰতে ঘৰত। তে বেয়া কথা হৈ যায় আৰু আৰু মনটোও ভাল নালাগিব দিয়কচোন আৰু। সেইকাৰণে মানে বুলি এইবাৰ তেনেকে বেছি হেৰি নকৰো আৰু।
এ ঠিকে আছে দিয়ক গৰমত।
অ', সেয়া নে নাস্তা একে বুলি খোৱাই দিম আৰু।
হয় এতিয়া ধৰক ল'ৰা ছোৱালীয়ে আৰু উৎপাত কৰে কাৰণেহে কেক কটা চখতেহে ধৰক পাতা যায়
অ সেইয়াই আপোনাৰ আকৌ ৰুমটো আকৌ সজোৱাৰ কাৰণে উৎ পাত লগাই আছে বেলুন লাগিব ফটো তোলা সেইবিলাক আৰু মানে ফূৰ্তি আৰু সেইটো কাৰণে মানে অ অঁ গিফ্ট পাব সেইটো এটা ফূৰ্তি সেয়া আপোনাৰ তাত তেতিয়া হ'লে আৰু মই তিনটা পালো আৰু কেক টোৱে পনিৰটোৱে আৰু দৈ টোৱে অ অ কিন্তু আপুনি সময়মতে দিব দেই নহলে আৰু আ মোৰ অসুবিধা হ'ব মই বেলেগত আৰু এ নকওঁ আৰু
নাই নাই আপুনি চিন্তাই নকৰিব মই সময়মতে পঠিয়াই দিম
অ ঠিকে আছে বাৰু মই বাৰু বাকী খিনি তেতিয়া হ'লে
ধৰক হয়
অঁ নাই অঁ আপুনি আগবেলাতে পঠিয়াই দিব কাৰণ আকৌ তেতিয়া মই এইখিনি বাকীখিনি আৰু ফ্ৰিজাৰ সৈতে ৰখাম আৰু
হয় আপুনি কেকটো ফ্ৰিজতে থ'ব লাগিব
অ গলি যাব নহয় মই ফ্ৰিজতে ভৰাই কৰি থম আৰু বাকীখিনি আৰু মিঠাই খিনি দৈ খিনি বাৰু মুকলিত থাকিলেও হ'ব
হয়
ঠিকে আছে বাৰু টেনচন এটাও দূৰ হ'ল দিয়ক মই আপোনাৰ পৰা পালো তিনিটা হেৰি একে জেগাতে মই আৰু বেলেগ জেগালো হেৰি কৰিব আৰু নালাগে আৰু পিছে বাকী খিনি আৰু সেইখিনি ৰেডি কৰিব পাৰিম আৰু
হয় হয় আপোনালোকে কাই কৰি আনিব লাগিব ধৰক পুৰি কেইটা বনাবলৈ
অ ক কাৰিকৰি মাতিছো পুৰি মই বনাবলৈ অলপ বেছি হ'ব নহয় পুৰি আকৌ এ মানে কাইকৰি বুলি মানে তেনেকুৱা কাৰিকৰ নহয় আৰু আমাৰ ওচৰতে এজন কাৰিকৰ আছে তেওঁ মানে গোটেইখিনি হাঠিয়াৰ আৰু আছে তেওঁ বিয়া চিয়া তাত যায়
অ তে ভালেই
অঁ তেওঁ মানে কাৰোবাৰ যদি বিয়াত যদি ভাত চাত ৰান্ধিব লগা হয় তাত ৰান্ধে আকৌ পুৰি বনাব লগা হ'লে পুৰি চব্জি তাতো যায় মানে সেই আৰু ওচৰৰে না আমাৰ চিনাকীয়ে যেতিয়া তেওঁক কৈ থৈ দিছো আৰু। আম আহ অ' সেইটো পা। তেওঁ ওচৰৰত যেতিয়া তেওঁ কৈছে, আৰু খুৰী মই আৰু অলপ কমাই ধৰিম দিয়ক। মই বোলো হ'ব দিয়া, তেতিয়া হ'লে তুমি আহিবা আৰু এইবুলিয়ে কৈ পেলাই যি অঁ আহিছোঁ বাৰু আপুনিও আৰু বাৰ্থডে' লৈ আহিব। কাৰণ আৰু মোক কেক বনাইও দিব দৈও দিব মিঠাইয়ো দিব
বাৰু হ'ব দিয়ক, মই তাকে ভাবিহে আছিলো আপুনি চবকে মা মাতাৰ কথা কৈ আছে, মোক বোলো কোৱা নাই মাতা, মোক মাতা নাই এতিয়ালৈকে।
অ' নাই নাই, মই ভাবিছো আৰু বুলি অৰ্ডাৰ খিনি লৈ লওঁ, তাৰপিছতে সেয়া আৰু ক'ম আৰু। সেইটো কাৰণে মানে মই আপোনাক কোৱা নাই, ল'ৰা ছোৱালীকেইটাও লৈ আহিব সিহঁতো আহি ভাল পাব।
হয় হয়, বাৰ্থডেত যোৱা বুলি ক'লে ভালেই পায় এইটো আমাৰ।
অ'। অ', আপোনাৰ যদি আৰু ঘৰত মা আছে, মাকো লৈ আহিব আৰু, হয়। যে কোন আছে, এটাই কেইটা আতাকেইজন আহিব আৰু। এবাৰ নাম জৰি ধৰি, অ' মই এতিয়া নাম ধৰি ধৰি নকওঁ, আপোনাৰ ঘৰত মেম্বাৰ কেইজন মই ভালকৈ নাজানো।
হয়।
অ', তে আহিব, আহিলে মানে ভাল পাম আৰু।
অ' হ'ব দিয়ক, নিশ্চয় যাম বাৰু, হয় হয়।
হেল্ল', কি কলে?
অ' হয়, নিশ্চয় যাম বাৰু।
অ'।
বতৰটো ভাল হ'লে হয়, আৰু সিদিনাখন।
অ', সেইটোহে দিয়কচোন, মই ভগৱানৰ ওচৰত তাকেই কৈছোঁ, আৰু মানে ভালেই যেন হওঁক কাৰো, বতৰ মানে কি ক এটা কিবা এটা কাম কৰিব বুলি ক'লে, এটা টেনচন লাগি থাকে দিয়কচোন, মানুহে যদি কিবা বেয়া পাই যায় বুলি ভয়ো লাগি থাকে, আ কৌ ক'ৰবাত মানে অসুবিধাও পায় বুলি, সেইখিনি মানুহ মাতি পেলাই সেইখিনি সুবিধা দিব পাৰিছো নে নাই। তেনেকুৱাতে, অ', আহিব কেনেকে, আকৌ ইমান খিনি খৰচ চৰচ কৰ পিছত যদি, অ' মানুহ নাহিলে মোৰ কিমান, নষ্ট হৈ যাবগৈ।
হয়। খালি ভগৱানৰ ওচৰত খালি প্ৰাৰ্থনা কৰিব বতৰতো ভাল হ'লেই হ'ল আৰু সিদিনাখন।
ভগবানৰ ওচ ৰত তাকে ভাবি আছো, যাতে সেইদিনাখন, মানে বতৰ তটো আৰু অলপ মানে ভালে কুশলে যেন থাকক আৰু।
হয়।